অঔ, ক।
কি কৰিছো?
এয়া এনেই খোজ কঢ়ি আছো বাহিৰত।
উম-উম বুজিছো বুজিছো। বাকী ভালে আছ?
ভালে আছো। ভালে আছো। তই।
ভাল-ভাল ঘৰত ভাল? উম। ঠিক থঠাক ঠিক ঘৰত ভাল? অ', অ' উম। তাকে মই তোক এনেই কথা এাত
ফোন কলি
অ' এই কথা এটা এনেই ফোন কৰিলো বোলো। এতিয়া বাকী। কি-কি কৰি আছ? কাম বন?
এই সেয়াই মোৰ প্ৰিণ্টিংটোৱে চলি আছে।
হয় নেকি? সুটো মই বুজাই কৰিম নি অলপ।
মানে, এই মোৰ টাউনত এখন দোকান আছে। তাতে। মই অলপ মানে ধৰ টি চাৰ্ট, আকৌ এই কাপ বোৰ যে। বাৰ্থডে কাপ বোৰ। এই কাপ বোৰ মানে। প্ৰিণ্ট কৰঁ
উম।
আৰু এনেকে মোৰ ইনষ্টা চেনেলত। তও আছে তাত। আপলোড কৰো ভিডিঅ'বোৰ। সিহঁতেও তাৰপৰা অৰ্ডাৰ দিব পাৰে। সেইবৰে কাষ্টমাইজ কৰো ধৰ মই বস্তু। বসু কা কৰিনে সিহঁতে ধৰ ম অৰ্ডাৰ দিয়ে। কি দিব লাগে? সেইবোৰ তই কি কৰি আছ?
মই তোৰ গাড়ী বিজনেচটো। গাড়ী বিজনেছ চলি আছে। বাকীতো বাক গ গাড়ী দুখনমান হ'লঁ মাজতে বাৰু এয়া হ'ল চলি আছে আৰু চাই আছোঁ আৰু মানে আৰু এটা ভাবি আছোঁ মানে। তাক মে সেইটো কাৰণে মই ফোনটো কৰিলোঁ যে তই কি কৰিছ কি নাই কৰা। এই আমাৰ পিছফাল মানে এই মানুহ এটা কাম কৰি আছিলে বাৰু দুবিঘান মাতি আছে তাতে ঠিক আছে
উম
এতিয়া মানুহ গুচি গ'ল তাতে ভাবিছোঁ মানে তাতো খেতি এটা কৰো বুলি ভাবিছোঁ ন এনেই বোলো ই বুলি যদি আছে ইয়াক ইয়াৰ লগতে পাৰ্টনাৰশ্বিপ লৈ পেলাই বোলো খেতিটো কৰোঁ
খেতি কৰিবি
কি মানে ধৰি লওতো এই অ গৰু যে তো এই আহোমৰ যে গছডাল সাঁচি গছ বুলি যে কয় যেও আমাৰ অসমীয়া ভাষাত সেইটো কৰিম বুলি ভাবিছোঁ বুয়িছ মানে বিজনেচটো ভাল আছে তাকে ভাবিছোঁ যদি তই যনে ধৰি অলপ ফ্ৰী সময় যদি পাৱওঁ তেনে মিলাওঁ পইচাটো একেলগে মিলি কৰিব পাৰোঁ ভাবিছোঁ
কিমান নো লাগিব পইচা
লগাম বেছি নেলাগে অলপমান লাগিব বেছি ইনভেষ্টমেণ্ট নালাগে এইটো কি কাৰণ মানুহ লগ লগোৱা আছে ন নে তই
না না মানুহ তাতে থাকেই মই ক'ত বহিব সময় আছে মই নবহো মোৰ সময় নাই
ভাবিছো কামটো বোলে আগবঢ়াও মানে ধৰি লওক কথা ভাল পাতোঁ মই সেই কাৰণে ফোনটো কৰিলোঁ যে কৰিছোঁ কি নাই কৰা
পাৰি মোক জনাবি এতিয়া কিমান কৈ কি কি ক'বলে তই মোক ডিটেইলচ
মানে ধৰি লওক পুলিটো আমি ঠিক আছে পুলি টো আমি অনলাইনে লম বাৰু কনটেকত কৰি পেলাই কাম লগাৰ পিছতো লগাওঁতে একে লগতে থাকিব লাগিব ভালকে তাকে চাফা এটা কৰি পেলাই ভেটি দিব লাগিব এইটো মানে চুৰ পাৰচন বহুত থাকে
অ
কিমান বহুত টাইম লাগিব অলপ বাৰু
কি তই কি ভাবিছ পোকটো দিম বুলি ভাবিছ নে নে নেচাৰেলি হ'ব দিবি
চাই লওঁ বুজিছ মানে পোকটো লগালে ও দামটো নেজানো মই দামো ক'ব পাৰি নহয় চাই লওঁ কি হয়
এতিয়া দুটা আছে ধৰ তই পোকটো যদি তই নিজে কিনো বুলি কৱ তই নিজে লগাব লাগিব আৰু এটা আছে আৰু এটা আছে পোকটো মানে তোক গুচি যাব সেইকাৰণে পইচা নলয় তেতিয়া তই সেই গছজোপা বিক্ৰী কৰিবি তেতিয়া তেতিয়া পইচা ল'ব।
অ' বুজিছো বাৰু এইটো কিন্তু গছটোতো লগাব পৰা হেৰি আ নাই ন। প্ৰথমতে চাই ল নে কি ক গছটো লগাই কৰি কি হয় কি নহয়?
ত একেবাৰতে একেবাৰতে গোটেইখিনি লগোৱা ত ত মানে তই
কাৰণ সময়ত সময়তটো লাগিবয়ে সময়তটো লাগিবইে এবিঘাত লগ এইটো দুয়োটাই মিলি কৰি নে তই ক'। তই যদি ধৰ সময় পাৱ।
পাৰি মই নকৰো বুলি কোৱা নাই। কিন্তু ৰিস্ক আছে বুজিছ এই মোৰ বৰ্তা ঘৰত মানে মেৰত লগাই থ আছে তাতে এতিয়ালৈকে পোকে অহা নাই।
হয় নেকি এ হ'ব অকণ ডাঙৰ হৈলেও তাত পোকটো লগাই দিম দাৰ কাল আনি।
সেইটো মানে মই বহুত বহুত আগৰ পৰা দেখি আছোঁ। ভৱিষ্যত
হ'ব এইটো লং টাৰ্ম ইনভেষ্টমেণ্ট নাই এইটো চলি যায়।
লংগ টাৰ্ম তই একেবাৰে দ নলগবি তই এটা গা পুখুৰী খান্দ তাৰ চাইদে লগা।
পুখুৰীটো বাৰু পুখুৰী চুখী বাৰ এইফালে আছেই ফিচাৰী আমাৰ। সেইটো কাৰণ বা ইমান মাথা আ মাৰি থাকা নাই। ঠিক আছে তাতে ধৰিলও অ', গৰুৰ লগাই দিলোঁ। ভাবিছোঁ দুয়োটাই মিলাক কৰি লগাওঁ। তাৰপা আৰু চেল কৰিব সময়ত ধ লওঁ যদি আমি ডাইৰেক্ যদি হ'লছেল নহৈ যদি তাৰে যদি মাৰ্কৈট চেল কৰি পোৰো। তাতে বহুত পইচা।
পাৰি কিন্তু ম মাটিতো দূৰত আছে নে ঘৰৰ
ঘৰৰ পিছফালে আছে আমাৰ অলপমান ভেটি ল'ব লাগিব। ভালকৈ মানে যে জানোৱও এতিয়া মানুহ ঘৰ আছে ইফালে সিফালে তেনেকে ইমান হেৰি নাই।
তেনে ঠিকে আছে নহ'লে মানুহে ঠাইলৈ গুচি যাব বুজিছ'।
বুজিছো তাকে সেইটো কাৰণ ভাবিলো মই কেচটো পিছত। কেছটো মই ভাবিছো সেইটো কাৰণেই।
পাৰি এইটো মানে বহুত ভাল চলি আছে এতিয়া বহুত পইচা কিন্তু বহুত দিন লাগিব। বুইছ বহুত
হম লাগো সময় টো আমাৰ সেই কেছ নাই বুইিছনে।
অ'। টো মানে ধৰ লং টাৰ্ম ইনভেষ্টমেণ্ট
কথা নাই কিন্তু মানে সেইটোৱে কথা যে চোৱা চিতা কৰিবলৈ ভালকে সাস্থ্য মানে যেনেকাকে চাফা, চাফা, চাফা, তাফা কৰিব লাগিব চাফা তাফা কৰিব লাগিব মেইন কথা।
সেইটোৱে ক' কি পোকটো আনিবি?
তোৰ আ নানিলে ভাল পোৱা চাগে ন নে কি ক?
কি আনিবি?
আনাটোৱে ভাল হ'ব নেকি?
আৰু অৰ্ডাৰ সেইটো অৰ্ডাৰ দিব লাগে ন?
অৰ্ডাৰ দিব লাগিব অ' চিনাকি বাৰু ওলাব। তেনেক।
যদি কমত যদি অৰ্ডাৰ দিব পাৰ অৰ্ডাৰেই দে। কাৰণ চিনাকিবোৰ আজিকালি মানে এনেকুৱা কোৱা গৈছে চিনাকি বোৰে বেছিহে দাম কৰে বুজি পাইছ। অ' অ'। চিনাকী বোৰে মানে বেছিহে দাম কব লৈছে। এই তোৰ অৰ্ডাৰ বোৰতকে। এতিয়াতো দোকান এখনতে ভাবিছো চিনাকি দোকানখনত যাবি সিহঁতে কম বুলি কৈ পালে বেছি দামতহে বস্তু বিক্ৰী কৰিব।
হয় বাৰু এইটো।
চব চেম নহয় মানে।
উম বুইছো।
সেইটো কাৰণে।
আচ্ছা।
উম।
তেনেকুৱাই নেকি?
পিছে, এতিয়া মানে মোৰ বিজনেচটো ইমান এটা আগবঢ়া নাই বুজিছা, মোৰ এইটো কাৰণে বেয়া লাগিছে।
পেলায় মানে হেৰি টি-চাৰ্ট কেইটামান কিনম বুলি ভাবিছোঁ। কি ভাল, ভাল পামনে নাই ভাল চাৰ্টকেইটামান?
পাবি, মই সেইটো বিজনেচ বাদেই দিম আৰু চাগে। মোৰ লচত চলি আছে। অ' মানে আজি কালি মানে ইমানটা নচলা হ'লেই, প্ৰথম কেইদিনত মানে যিমান চলিব আছিল, চলিলে। এতিয়া বহুতে মানে নিকিনা হ'ল বুজিছ। এই, হো
ডিয়া দিব পাৰোঁ। কাম এটা কৰিব পাৰোঁ। এইটো ধৰি ল তোৰ, এইটো কি বুলি কয়! এই যে, যোনটো যে, তোৰ হেৰি চলি আছে যে, এইটো মাৰ্কেটটো যে এইটো কি বুলি কয়, এইয়া এ শ্বিফটেড, শ্বিফটেড বুলি কয়।
অ', অ', অ', অ', চুৰ কৰি যে আনে যে।
চোৰ কৰা নহয় মানে দেই, ইম্পৰ্ট থাকে। ইম্পৰ্ট থাকে। মোৰ সেইটোতো বাহিৰত চিনাকি আছে
উম।
ঠিক আছে যদি তই ভাব সেইটো এইটো কৰিব পাৰ।
সেইটো কমতে পাই ন?
কমতে পাবি বিন্দাছ তই কুইণ্টেল হিচাপত আনিলি মালটো কুইণ্টেল হিচাপত আনি পেলাই বিন্ডাজ তই কৰি থাক ধুনীয়াকে তই আৰামছে চেল কৰ তোৰটো আৰু ইনষ্টা পেজটো ভালেমানে আছে চাগে!
আছে আছে তাতে মানে ফলাৰছবোৰ আহে বাৰু।
খালি ক পাৰিবি নে কামটো?
বৰ্তমানতো মোৰ বিজনেছটো এই ইনষ্টাৰ কাৰণে চলি আছে বুইছ?
উম একো নহয় ইউটিউবতো লগাই দে। জানই এতিয়া ছচিয়েল মিডিয়াৰ পাৱাৰ কেনেকুৱা চলি আছে।
হয় বাৰু কিন্তু মানে এই টাউনখনত লাভ নাই ন'। মানে ইমানটা মানুহ নোযোৱা হ'ল।
নহ'লে তই সেই ডিষ্ট্ৰিক্টো নহয় ডিষ্ট্ৰিক্টো চেঞ্জ কৰ নেকি তই ডিষ্ট্ৰিক্ট বা চেঞ্জ কৰি চাওঁ নেকি ডিষ্ট্ৰিক্ট -?
অ' জেগাটো চেঞ্জ কৰিব পাৰি ক'ত কৰিবিনো?
মোক কৰিছা মই তোক আইডিয়াটো দিছো কথাটো কথাটো কৈছো ধৰি ল। যদি তই বিচাৰ, গুৱাহাটীৰ বা সেনেকোৱা শিৱসাগৰৰ চাইডে মাথা মাৰ। মাথা মাৰি চাব পাৰোঁ শিৱসাগৰ
শিৱসাগৰত চলিব জানো, মোক গুৱাহাটীত চলিব যেনহে লাগিছে।
শিৱসাগৰটো চলিব এইবিলাক গুৱাহাটী, গুৱাহাটী, গুৱাহাটী মাথা মাৰিব পাৰ।
এতিয়া মই নবহোঁ ধৰ তাতে বেলেগ এটা মানুহ লগাই দিম তা মোৰ অহা যোৱা হৈয়ে থাকে তো। কামৰ কাৰণে অহা যোৱা হৈয়ে থাকে, তাতে মানে তাকে এ এইটো মাহতে চাগে অম্বুবাচী মেলা হ'ব।
উম
বল এপাক গৈ আহ কিনে চায়ো আহিম আৰু লগতে তাত তা মানে অলপ
হ'ব জেগাটো বা চোৱা কৰা হব বাৰু হ'ব বাকী তো এই উগুৰ খেৰ কথা কি কিব মোৰ মেইন সেইটো কাৰণে ফোন কৰিলো যে পাটনাৰ চিপত মিলি পেলাই কৰিবি নে আইডিয়াটো ব ভালেইিল যেুকটো লগা মানে নিজে হেৰি কৰ সেইটো বাৰ ভালেই কলি তই
হ পাৰিম মই কৰিম মোৰ প্ৰব্লেম নাই বাৰু কিন্তু ইনভেষ্টমেন্ট কৰিবলৈ ভয় লাগিছে যে
একো নহয় লং টাৰ্ম লং টাৰ্ম যেতিয়া এটো চলি যাব বুজিছ
বহুত সময় লাগে বুজিছ।
একো নহয় লং টাৰ্মত ৰিক্স লবই লাগিব অলপ যেতিয়া সত্য আমি লগাম বুলি ভাবিছো তেতিয়া লাগিবই।
হোৱাৰ পিছত বোলে বাহটো পৰি গল বোলে নহ'ল
কিয় নহব আমি লগা পোকটো লগালে কিয় নহ'ব পাগল নেকি তই কথাটো পোকটো যেতিয়া আমি লগাম অ হ'ব লগাই দিম যেতিয়া ক ডাঙৰ যেতিয়া হ'ব পোকটো তেতিয়া আৰু মজা অ গছজোপা যে ডাঙৰ হ'ব তেতিয়া। সেইটো ভাবিছ নে তই যে গছজোপাই যেন ডাঙৰ হয়। তোয়া বিন্দাস উঠিব।
কিন্তু লছ হোৱা কথাও আছে দেই চাই লবি কিন্তু।
লছ কোনফালৰ পৰা হ'ব কোনফালৰ পৰা লছ চব ভিছঁ।
এতিয়া ধৰ গছ কেইডাল ইমান টা ডাঙৰ নহলে এই পিহিনি 'ল কিছুমান চাবিচোন গছ
না না দিন হব লাগিব এইটো লং টাইম ইনভেষ্টমেণ্ট বুলি মই তোক এনেই কৈ আছোঁ।
সাত আঠ বছৰ।
সাত আঠ বছৰ বেছিয়ে হৈ যাব কব গ'লে ধুনীয়াকে হৈ যায় আৰামচে বেছিয়ে হৈ যায় নাঙ ধুনীয়া চাইজৰ হ'ব মানে কেৰাটো এক এক মানকে বেছি কিয় এ এক লাখমান পাই যাবি বিন্দাস।
অ অ এই কাঠৰ খেতি কাঠৰ খেতি কৰ তই কাঠ
কাঠৰটো এইবিলাক সেইটো এটা সেইটো আৰু লং টাইম ন সেইটো বহুত দিন লগাব লাগিব কদায়
কিন্তু তাত ৰিস্ক নাই যে, ৰিস্ক নাই কাৰণ এইটোত পোকটো লাগিব। পাৰে, নালাগিবও পাৰে তই যদি নিদিয়।
পোকটো ল কিনি দিম টোৰ কাৰণে, কি ডাঙৰ কথা।
অ' হয় বাৰু এই চেগুনটোত মানে ৰিস্ক নাই কাৰণ চেগুনটোত একবাৰ ডাঙৰ হৈ যাবচোন মানে পইচা বহুত পাই বুজিছ।
বুজি পাইছোঁ মইতো কৈছোঁ যে, এই খেতিটো মানে বহুত এতিয়া হেৰি বহুত ৰেয়াৰ চলি আছে মানে বহুত ট্ৰেণ্ডিং মানে নহয়, ট্ৰেণ্ডিং বুলি ক'বলৈ এইটো যেনে বহুত মানে আমাৰ অ' গম নেপাও অসমত মানে নহয় আমাৰ শোণিতপুৰ জিলা মানে এই এইবিলাক ভালকে নহয়, ইমানকে আহ জাহ নাই বুইছানে মানে ধৰি লোৱা আপাৰ আচামৰ চাইডে পুৰা চলিয়ে থাকে ৰাতিপুৱা বাগান চাঙত হেৰিয়ত আছে
চে চেলাৰ বোৰ মানে যোনে কিনে সেইবোৰ ক'ৰ ইয়াৰে নে, নে বাহিৰৰ?
ইয়াৰে ইয়াৰে ইয়াৰে ইয়াৰে, সিহঁতে হ'লচেলত সিহঁতৰ বাহিৰৰ হেৰিয়াত দেখি থাকে
অ', অ' সেইবিলাক দি পাৰফিউমহে বনাই ন'
পাৰফিউম ধৰি ল' তোৰ আকৌ ধেৰ কিবা-কিবি বনাই, পাৰফিউম ধৰি ল' আমাৰ সেইবোৰ ইমান ভাবি থাকিব লগীয়া নাই আজি এতিয়া আমি হ'লচেলত দি দিম কথাতো কৈছো তেতিয়া সিহতে যি কৰে আৰু যে হ'লচে ত' আমি এক-ডেৰটা বজাত পাই থাকিম তেওঁ কি লাগে?
ভালে আছে তেন্তে হ'ব কবি
উম, গছডালি গছডালিটো ল'ব সিঁহতে চাই লয় গছ গোটেই কেইটাত যদি পোক ওলাব যাতে আৰু ধুনীয়া।
উম হ'ব এটা এটা পোক দি দিবি চবতে হ'ব পোক হ'ব দে কিনোতে একেলগে পোকটো চাব যাম দে ক'ত কি হয় এইবোৰ তোৰ চিনাকি আছেটো কৈছিলি, হ'ব মই ইটো সপ্তাহতে যাম দে তোৰ তাত
দে ঠিক আছে দে।
অ'কে দে।
দে দে।
অ